হেল্ল' অঁ নমস্কাৰ
হয় নমস্কাৰ কোন হয় আপুনি
কি কৰি আছে
এনে বহি আছো মোবাইল চাই আছো
আচ্ছা ৰাতি আহ চলি আছে আৰু ভালেই চলি আছে। আৰু ৰাতি কি ৰাতি কেতিয়া খাব, দিনৰ হ'ল নেকি?
নাই নাই বাৰটা খাব দিন আৰ।
আচ্ছা আচ্ছা অঁ।
আপোনাৰ হল নে?
নাই হোৱা হ'ব অলপ।
আমাৰ মাছ। মাংস মাছ মাংস। পনীৰ এইবোোৰৰে, আপোনাৰ?
বাহঃএ মানে ইমান গৰম তথাপিও মাছ। মাছ মাংস পনীৰ একেলগত।
অ আমি খাব ভাল পাওঁ যে মানে
আচ্ছা আচ্ছা ভাল ভাল।
সেইকাৰণে আমি বঙালী ন সেইকাৰণে। খাই ভাল পাওঁ আৰু।
অঁ অঁ মোৰ মানে আৰু এইটোয় ইমান গৰম নহয় পানীলাও বনাইছে আৰু। পানীলাও আৰু আলু পিটিকা। মানে গৰমত কি হয় নহয় অলপ হালকা খালে ভাল লাগে অ অল
অ হয় নেকি আচলতে মই খাই পোৱা নাই নহয়। ক লাগিব মাতিব দেখোন একেদিন ঘৰত।
অ অ দিয়ক ঠিক আছে ঠিক আছে দিয়ক নিশ্চয় অ। আৰু আপুনি এনে কি খাই ভাল পায়।
মই এনে আইচক্ৰীম খাই ভাল পাওঁ, কেক খাই ভাল পাওঁ।
মানে আপুনি কি এনেকে জাংক ফুডে খায় নেকি ন আইচকিম কেক-ত তটো ভাল লাগে সচাকে ভাল লাগে কিন্তু মানে এ আজিকালি নহয় ইমান খাব নালাগে। সেইটোৱে আৰু নৰ্মেল মানে আপুনি- অ মই ভাল পাওঁ দিয়ক চবে ভাল পাওঁ। আৰু আপুনি স্বাস্থ্য কণ অ মম' ভাল পাও কিন্তু ইমান মানে নাখাও আৰু।
আচ্ছা আচ্ছা।
অ স্বাস্থ্যকৰ অ অলপ মানে স্বাস্থৰ বাবে ভাবো মানে অলপ।
আচ্ছা
আপুনি এনে মানে স্বাস্থ্যকৰ খোৱা খাই ভাল পায় ন নাই?
না না একদম ভাল নাপাওঁ মই এইবোৰ খাই।
মানে আপুনি কি সদায় মানে এনেকৈে খায় নেকি?
হয়,
আচ্ছা -আচ্ছা -আচ্ছা।
কি কৰি আছে আপুনি?
এই আনে আৰু বহি আছোঁ।
আজি এনে কি কৰে আ পনি
মই এনেই আপোনাৰ মই মানে এনেই কি কি কলে আপুনি।
আপুনি চাকৰি কৰে নেকি কৰ'বাত।
অ অ মোৰ পঢ়া কমপ্লিট হ'ল। মই এতিয়া চাকৰি কৰি আছোঁ মানে এজ এ শিক মই এতিয়া স্কুলত কৰি আছো। টিচিং প'ষ্টত কৰি আছোঁ অ', আৰু আপুনি?
মই পঢ়ি আছো এতিয়ালৈ।
আচ্ছা কি পঢ়ি আছে?
মই এল এল বি কৰি আছোঁ।
আচ্ছা আচ্ছা এল এল বি কৰি আছে অ', বহুত ভাল ভাল বহুত ভাল।
আপোনাৰ কিবা কেছ লাই হলে ক'ব আৰু মোক মই কৰাই দিম।
অ', অ', দিয়ক - দিয়ক - দিয়ক। দিয়ক নিশ্চয় অহ আৰু আপোনাৰ আজি দিনটো কেনে গ'ল?
গ'ল আজি ভালেই গ'ল বাৰু। এনে ৰাতিপুৱাতো বহুত গৰম আছিল। তাৰপিছত অলপ বৰষুণ দিলে দুপৰীয়াত ভাল লাগিল আৰু। তাৰ পিছত এইবি এৰ গধূলি ওলালোঁ অলপ ফ্ৰেণ্ডছৰ লগত। উজান বাজাৰ গ'লো এটা কেফেত ফ্ৰেণ্ড এটা পাৰ্টি দিলে।
আচ্ছা আচ্ছা অ',
এতিয়া আহি পালো ঘৰত নয়টাত ভালেই লাগিল বাৰু।
টো মানে ভালেই গ'ল আপোনাৰ আজি অ', মোৰো গ'ল আৰু। ৰাতিপুৱা উঠিছো নিজৰ যিমান খিনি কাম থাকে কৰি পেলাই জলপান বনাই তাৰপিছত গ'লো স্কুলত গ'লো। স্কুলৰ পৰা আহিলো আকৌ আহি পেলাই টিউচন কৰালো। আকৌ ঘৰৰো কিবা কিবি কাম হৈয়ে থাকে। আৰু এতিয়া মানে একজাম চলি আছে নহয় কুৱেশন পেপাৰো বনাব লাগে। বহুত মানে আৰু হেডেক হৈ আছে।
অ', গৰমৰ বন্ধ কেতিয়াৰ পৰা দিব আপোনালোকৰ?
গৰমৰ বন্ধতো চাওক এনেতো মানে বহুত স্কুলত দিয়ে দিছে। জুলাই মাহতো দি দিছে না মানে আমাৰো অলপ লেট হ'ব মানে কুৱেছন পেপাৰ এইবোৰ চাবমিট কৰিব লাগে, সেইটো কাৰণে পৰাই দিব চাগে মানে ছেকেণ্ড উইকৰ পৰাই দিব।
দশ দিন তেতি হ'লে যাব লাগিব আৰু বিশ দিন পাব।
অ', অ' যাব লাগিব উপায় নাই আৰু অ', বেলেগ বেলেগ স্কুলত বেলেগ বেলেগ অ', বেলেগ বেলেগকে ৰুলছ থাকে নহয়। বহুত স্কুল কিন্তু এনেই দি দিছে বন্ধ।
অ', অ', দিছেটো।
অ', এনে আপোনাৰ হবিজ কি, কি কৰি ভাল পায় আপুনি?
সে খাই শুই মেলি ভাল পাওঁ।
আচ্ছা - আচ্ছা - আচ্ছা, অ, আপুনি ভ্ৰমণ কৰি ভাল পায়নে?
উম, ইমান নহয় বাৰু ঘৰতে থাকি ভাল পাওঁ অলপ মোবাইল চবাইল চাওঁ আৰু।
আচ্ছা, আচ্ছা, আৰু আপুনি কিবা ৰন্ধা কৰি ভাল পায় নেকি
নাই এইবোৰ একদমেই ভাল নাপাওঁ অকল খাব ভাল পাওঁ।
আচ্ছা ৰন্ধা কৰি ভাল নাপায় আহ আচছা মই বাৰু ভাল পাওঁ ৰন্ধা কৰি মই ৰন্ধা কৰিয়ে থাকো
হয়, নেকি বনাই খুৱাব তেতিয়াহলে।
অ', দিয়ক নিশ্চয় বনাম অ, নিশ্চয় বনাম। এনে আপুনি যে এইটো মানে জাংক ফুড খাইে থাকে না?
উম
এনে আমিতিতো যাম ফুডটো মানে হেলডিকেও বনাব পাৰোঁ এইটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয়।
আচ্ছা মোৰ আৰু হেল্দি বস্তু ভাল নাপাও নহয়।
অ নাই নাই এইটো মই বুজি পাইছো কিন্তু মানে কি হয় সদায়তো আমি অস্বাস্থ্যকৰ খাদ্য খাব নোৱাৰি নহয়। আমাৰ স্বাস্থ্যটোতো বহুত বেয়া হৈ যাব। সেইকাৰণে মানে সদায় নহয় আৰু কেতিয়াবা কেতিয়াবা মানে আপুনি এইটো হেলডিটো খাব পাৰিলে ভাল হয় আমাৰ
ভাল হয় বাৰু হেল্দি খালেটো ভালেই
অ, অ এটোৱে শেমটিটো খালে মানে অলপ ভাল আছে আৰু ফেমিলি মোৰ তিনিজন পৰিয়াল আছে আৰু
আহ আত্ছা
এক আৰু ৰাতি কেইটাত খাই আপুনি এনোই ডিনাৰ কেতিয়া কৰে
এই বাৰটা মানত
বাৰটা আচ্ছা আচ্ছা লেট হয় ন বহুত দেৰি হয়
বহুত দেৰি হয় কাম থাকেতো ঘৰত বহুত কাম থাকে কৰিব লাগে এইবোৰ
অ, অ মই বাৰু সোনকালেই টোপনি মাৰো সোনকালে ডিনাৰ কৰি পেলাই টোপুনি মাৰো মোৰ আকৌ মানে যাবলগীয়া হয় নহয় স্কুলত ৰাতিপুৱা মোৰ সাত টা মানে সাতটাৰ পৰাও ভাবিলো সাতটাত মানে ওলাব লাগে ঘৰৰ পৰা।
অ কেইটা মানে ষ্টাৰ্ট আৰম্ভ কেইটাৰ পৰা হয়।
এইটো সাৰে সাতটা ধৰি ল এইটো ৰাস্তা টোও মানে কেতিয়াবা গাড়ী ইমান সোনকালে মানে ৰাতিপুৱা গাড়ী সদাই নাপাওঁ নহয়।
অহ', আপুনি থাকে ক'ত? এনে,
ইয়াতেই থাকো মানে আৰু,
ইয়াতে মানে, নাম নাই নেকি জাগাৰ?
আৰু অ', অ', আছে আৰু গুৱাহাটীতে মানে থাকো। অ'
অ', আত্ছা গুৱাহাটীত কিন্তু বহুত বান পানী হয়। নহয়? কেনেকে যানে আপুনি, গুৱাহাটীত অলপ বৰষুণ দিলে বানপানী হৈ যায়।
অ', এইটো বহুত প্ৰব্লেম্ হৈ আছে দেই, অহ', আজিকালি মানে কি হৈছে। অলপ মানে বৰষুণ দিলে বানপানী হৈ যায়। এইটো মানে বহুত প্ৰব্লেম্ হৈ গৈছে।
অহ', হয়।
আগতে ইমান নাছিল। মানে এতিয়া ব্ৰিজখন বনাই আছে নহয়। সেইকাৰণে ব্ৰীজ বনাই আছে। অহ', পানী যাবৰ ৰাস্তা নাই। অ, সেইয়া মানে উম', সেই সেইটোযে মানে, ৰাতিপুৱা সেইকাৰণে মানে ৰাতি সোনকালে শুব লাগে। ৰাতিপুৱা উঠিব লাগে সোনকালে, অ',
আমিও ৰাতিপুৱা দেৰিকে উঠো নহয়। ৰাতি দেৰিকে শুৱ, আকৌ দেৰিকে উঠো, আৰামত দছটাত উঠো।
অ', বেয়া নাপাব দেই কিন্তু এইটো ভাল নহয় মানে।
অ' বেয়া পাইছো দিয়ক, এনেকে কব নালাগে নেকি আপোনাক।
অ', অ', মানে এইটোয়ে বেয়া নাপাব অ' এইটোয়ে ঠিক চবৰ নিজৰ নিজৰ। টাইম থাকে। মানে আমি যিমান পাৰো নহয় ভালকে চলাটো আমাৰ ওপৰত হয়। নহয়? আমি যদি ভালকে চলো আমাৰে নিজৰো ভাল হ'ব। সেইকাৰণে, সেইটোয়ে, যিমান পাৰি মানে আমি ভালকে চলিব লাগে। ভাল কে টোপনি মাৰিব লাগে ভাল খাদ্য খাব লাগে। এইটোৱে আৰু অ', আৰু আপুনি এনেই মিঠা খাই ভাল পায় নেকি? অ', আইচক্ৰিম আপুনি খায় তো মিঠা খাইতো ভাল পায় ন? আচ্ছা, আচ্ছা,
কিয়? মিঠা বনাব নেকি বস্তু কিবা,
অ' দিম দিয়ক কেতিয়াবা বনাই কেনে খুৱাম। আৰু আপুনি কি মানে নন ভেজ খাই বেছি? না ভেজ খায়।
হয় নন ভেজ।
আচ্ছা আচ্ছা অ', আজি ৰাতিত আপুনি তো মানে ভাল হ'ব ন? খোৱা,
হা কি ক'লা?
আজি ৰাতিটো ভাল হ'ব আপোনাৰ খোৱা,
অ ভাল হ'ব।
অ', উম' বঢ়িয়া। অ' ঠিক আছে দিয়ক।
হৈ গ'ল?
অ ঠিক আছে দিয়ক অ এনেই এতিয়া মানে মোৰ মানে শুব লাগিব নহয়
অ অলপমান কথা পাতি লক নেকি ভাল লাগিলে আপোনাৰ লগত কথা পাতি।
অ অ পিছত কম দিয়ক ঠিক আছে অ অ। নেক্সটো ক'ম কম ঠিক আছে দিয়ক শোও অঁ অঁ অঁ ৰাখিছোঁ অঁ।